অ'
হেল্ল' হেল্ল' অ শুনিছো কোৱা?
উম' অ মই এনেই আছো' শুই আছো।
অ, অ, অ
তুমি?
মইয়ো আছো এনে বিচনাতে পৰি। বাকী খবৰ খাতি ভাল তোমাৰ?
অ ভাল চলি আছে। তোমাৰ?
মোৰো ভালেই দিয়া।
উম' ঘৰৰ মানুহৰ ভাল?
ঘৰৰ ভালেই চবৰে ভাল। তোমালোকৰ?
অ' ভালেই অ।
অ' বাকী ফুৰিবলৈ যোৱা নাই?
যাম বুলি ভাবিহে আছো এইকিদিনতে। মানে গৰম বন্ধ শেষ হোৱাৰ আগতে।
অ' অ' অ
তাপা যোৱাতো হয় নহয় নাজানো আৰু মানে পাতি আছো লগৰ ছোৱালী আৰু ল'ৰা কেইটামান আছে। পিছত যোৱাতটো হয়নে নহয় সিহঁতে
অ' অ' তাকেইতো। গোটেইকেইটা লগৰ লগ খালে ভালো লাগে ন!
অঁ', আৰু মানে আমাৰ ইণ্টাৰ্নচিপো হৈ আছে ন' মানে চবৰে শেষো হোৱা নাই যে কাৰ কোনদিনা শেষ হয়।
অঁ', -তুমি ক'ত কৰিছা?
মই কম্পিউটাৰ মই য'ত শিকিছিলোঁ এই তিনিয়ালিটে তা'তে কৰিছোঁ ইনষ্টিটিউচন।
অঁহ', -অঁহ', -অঁহ', তুমি কি শিকিছিলা কম্পিউটাৰ?
এ বি চি।
অঁ', তা'ত গোটেইখিনি থাকে নে?
অঁ', চব থাকে। মানে হেৰি কিছুমানে কয়- পি জি ডি চি এ টো কৰিলে ভাল, কিন্তু নহয় গোটেইটো দুইটা একে থাকে হেৰি- মানে পি জি ডি ছি এ টো- এ তোমাৰ ডিগ্ৰী শেষ হোৱাৰ পিছত পাৰি আৰু এ ডি চি এ টো মেট্ৰিক পাছৰ পিছতে পাৰি।
চাৰ্টিফিকেট দিয়ে নে?
অঁ', -দিয়ে।
চৰকাৰী নে কি?
চ' মানে চৰকাৰী নহয় কিন্তু হেৰি- চাৰ্টিফিকেটখন চবতে কৰিব পাৰা কিন্তু বৰ দিগদাৰ অসুবিধা একো হোৱা নাই মোৰ এতিয়া শিকাই- দুবছৰ হ'ব হ'ল।
অঁ', -অঁ', -অঁ', হেৰি এইটো তোমাৰ কিমান লয় ইয়াতো পইচাটো কিমান লয়?
আম-মই আমি হেৰি দুহেজাৰ দি এডমিশ্যন লৈছিলো মানে। তুমি যদি একে মুঠতে দিলে অলপ চাগে কম পৰিব, আমি মানে মাহেকত দিছিলো তেতিয়া মানে মই- হেৰি টিউশ্যন চিউচনৰ কাৰণে একেবাৰে দিবলৈ অকণ অসুবিধা হৈছিল তেতিয়া। মাহেকত এহেজাৰ হেৰি এহেজাৰকে দিওঁ। এহেজাৰকে দিওঁ আৰু হেৰি আঠ মাহৰ কাৰণে আৰু- দুহেজাৰ এডমিচনত দহ বা বাৰহাজাৰমান পৰে। দহ হাজাৰ-
মাহে-মাহে।
নহয়, মাহ, নহয়, গোটেই-গোটেই ক-এবছৰ শিকোতে দহ হজাৰ মান হৈ যায়গে।
অহ', -অহ', -অহ', এ কোনডোখৰত আছে তিনিআলি আমাৰ?
এই তিনআালি যে জিমটো আছে যে বেংকৰ চাইদত।
অঁহ', -অঁহ', -অঁহ', -।
সেইখিনতে আছে এই হোটেল কেইখন আছে যে।
অঁহ', -অঁহ', তলত যে হোটেল কেইখন আছে।
অঁহ', -অঁহ', -অঁ', -তলত হোটেল কেইখন আছে মানে হেৰি- এই বেংক টো বজাৰ খনৰ ওচৰতে ম'ম-ম'ম দোকান- কেইখন আছে যে।
অঁ', -অঁ', গম পাইছো, গম পাইছো অঁ',। উম, বাকী ভালকে শিকাই নে?
ভালকে শিকাই। আমি তাতে বাৰ মান ল'ৰা-ছোৱালীয়ে ইন্টাৰ্নশ্বিপ কৰি আছো।
অঁহ', -অঁহ', ওচৰত হ'লে ভালেই আৰু ন'।
অঁ', তা'তে মোৰ মানে হেৰি মেট্ৰিক পাছ- মই হায়ছেকেন্ড মানে মেট্ৰিক পাছ কৰাৰ পিছতে লৈছিলো যে মই মানে- হেৰি ইলেক- ভেনতে লৈছিলো অ' তেনেকুৱাতে লৈছিলো।
তোমাৰ কি বা বাও-বাও শিকিছিলে নেকি তা'তে?
শিকিছে, অঁ', তাই শিকিছিল তাৰ পিছত মই ল'লো তাই শিকাৰ পিছত। অহ।
অঁ অঁ অঁ'
উ অঁ'
ত' তুমি শিকা নাই এতিয়ালৈকে।
মোক শিকাই নাই।
শিকিলো বাদ যে কি হবা এনেকুৱা হেৰি বোৰ- অঁ, কিবা এটা কামলৈ বা কৰিব পাৰিবা তেতিয়া। তয় তোমাৰ ভণ্টিয়েটো শিকিলে তোমাৰ ভন্টিয়েটো শিকিলে তাই, তাই ভিনটেজত- ভিন্টেজত পইচাটো অকমান ক- উম' ভিন্টেজত পইচা টো অকন কম লয় আমাৰখনত কৈ, কিন্তু একে হৈ যায়গৈ ক'ব গলে অহা- যোৱা ভাড়াই সতি।
উম উম' থাকে।
তাকে মই তাকে ভাবি আছো শিকিবলৈ লাগে।
অঁ'
এই এটা পিছত এটা ওলাই থাকে তোমাৰ। সেইকাৰণে এতিয়ালৈকে শিকিব পৰা নাই, তেওঁ শিকিব লাগ- গে ভাবি আছো মই তাকে।
অঁ' শিকি লবা অকন সময় ছমই উলিয়াই পেলাই। আৰু তোমাৰ এতিয়া টিউচন চিউচনো আহে নহয়- অকনচাই দিগদাৰে হ'ব, আবেলি সময়তো ওলাই যাব দিগদাৰ হব। দুপ ললেও দুপৰীয়া ল'ব- ৰাতিপুৱা নহ'লে দুপৰীয়া লব লাগিব।
অঁ অঁ সেইটো ভিতৰত এটা ল'ব লাগিব আৰু।
অঁ'
বাকী, তোমালোকৰ দ হেৰি দোকানখত কি কি বস্তু পায়?
এই হেৰি গেলা গেলা আ মানে- চিৱ চিফ সেইবিলাক চব পোৱা যায়, কিন্তু হেৰি ঠাণ্ডা চাণ্ডা চব পায়। খালিছ এনেকেও গেলামাল বস্তু আঠ- কাৰ চেনি লাগে কেইবিধ মানহে ৰখা হৈছে কিমান চলে চাই পেলাই ৰাখিব।
অঁ অঁ অঁ অঁ' উম' তেন্তেটো ভালকেই চলি আছে ন।
অঁ' চলিছে মোটামুটি চলিছে আৰু নতুন হিচাপে ভালেই চলিছে।
অঁ' অঁ অঁ'
আৰু কিবা বিজনেচ কৰিম বুলি ভাবিছা নেকি?
এতিয়া পঢ়াটো হলে শেষ হৈ লওক, তাৰ পিছতহে কৰিম আৰু।
অঁ ও'
তুমি ভাবিছা কিবা?
অ' মইতো বিজনেচৰ লগত জড়িত হৈয়ে আছো বাৰু।
কিহৰ?
এ মোক সৰু সুৰাকে কেকৰ বিজনেচ, তাৰপিছত, - আকৌ ইফালে ছাগলী-
অঁ অঁ ভালেই কৰিছা।
উম' সৰু সুৰাকে কৰি আছো আও।
অ, কৰি থাকা, নিজৰ খৰচটো ওলাই থাকিব।
উম, উম, তাকেইতো। বাকী পৰীক্ষা, পৰীক্ষা, পৰীক্ষাবোৰৰ কাৰণে পঢ়ি কৰি আছা?
পঢ়ি আছ, অলপ অলপ অলপ পঢ়ি আছো আৰু।
অ, কেনেকুৱা ধৰণৰ পঢ়ি আছা?
উ, অলপ অংকও চাইছো, ৰেজইনিংৰ চাইছো। আছে, জেনেৰেল নলেজৰ, সাধাৰণ জ্ঞানৰ।
উম,
তেনেকে চাই আছো আৰু অলপ অলপ।
অ, অ, আগতে দিছানে?
অ, এছ, এছ, চি, এবাৰ দিছিলো, কিন্তু মই সেইবাৰ পঢ়া নাই মই এইবাৰ এক্সপিৰিয়েঞ্চৰ কাৰণ দি আছিলো। দিলো এইবাৰ ভালকে দিব লাগিব, মই পস্তাই আছো এবছৰ এনে গুচি গৈছে।
অ, অ, অ, অ,
তাকে। এনে, প্ৰশ্নবোৰ চাইছা।
অ, চাইছো হেৰি মই এনে কিতাপ বাৰু লোৱা নাই, মই বাৰু মোবাইলতে চাইছিলো দেই তেতিয়া।
অ, অ, আমাৰ তেজপুৰৰ বিষয়ে কিবা আহিছেনে?
অহ, এ, এছ, এছ, চিত, নাই অহা তেনেকুৱা একো।
অ, অসমৰ ন, অসমৰ তো গম পাইছো, গম পাইছো, অসমৰ তোমাৰ মানে, যোনবোৰ একজাম পাতে ন, পৰীক্ষা পাতে সেইবোৰতহে অসমৰ কথা আহিব, এনেই মানে তোমাৰ এইবোৰত বহুত কম আহে।
অসম আৰক্ষী বা হেৰি, বন বিভাগ এইবোৰত আহিব চাগে।
অ, অ, সেইবোৰত আহিব। অ,
কিন্তু মানে মই এ, অসমৰ হেৰিত চৰকাৰৰ হেৰিত পৰীক্ষা তেনেকুৱা দিয়ে পোৱা নাই, এইবাৰ দিম হে মানে এপ্লাই কৰিছিলো কি হয়।
অ তাকেতো চাবা আমাৰ অসমৰ বিষয়ে ভালকে চাবা। আৰু অংক, ইংলিছৰ গ্ৰামাৰ আহে বেছিভাগ। তাৰ পিছত অসমীয়াও, গা-অসমীয়াও তোমাৰ ব্যাকৰণ আহে সেইবোৰ চাবা। তাৰ পিছত আকৌ তোমাৰ, সাধাৰণ জ্ঞান বহুত আহে।
অসমীয়া আৰু ইংলিছ ব্যাকৰণ দুয়োটাই আহে নেকি পৰীক্ষাত?
অ, অ, আহে আহে আহে অ,
আহ,
দুইটাই আহে, তাৰপিছত সাধাৰণ জ্ঞান আহে, তাৰপিছত বিজ্ঞানো আহে।
বি, মইতো বিজ্ঞানত একেবাৰে ভাল নহয়, ভালকে চাব লাগিব বিজ্ঞানৰ।
হে, তাৰপিছত একে এই মিলোৱা, এইবিলাক যে তোমাৰ অমুকৰ, পুতেকৰ মাক, মাকৰ আমুক, সেইবোৰ যে সেইবোৰ আহে।
তোমাৰ কোন হ'ব, এনেকুৱা টাইপৰ আহে ধৰ।
অ, অ, তোমাৰ কোন হ'ব? সেইবোৰ আহে।
ৰিলেচন কিবা এটা বুলি কয়।
অ, অ, অ, কিবা সম্পৰ্কৰ কিবা, এনেকে কিবা, এটা আছিলে। অ, পাহৰি থাকিলো। উম!
তেনেকুৱা এইবাৰ মই চাইছিলো হা, কিন্তু এইবাৰ পৰীক্ষাত তেনেকুৱা নাহিলে কিন্তু আগৰ বাৰ বহুত আহিছিল তেনে আকৌ এইবাৰ নাহিলে আমি পৰীক্ষা দিব যোৱাবাৰ।
অ' কিন্তু হেৰি অসমৰ তোমাৰ পৰীক্ষাবোৰত সেনেকুৱা ধৰণৰ আহে, এটা নাইবা দুটা আহিবই।
অ' হেৰি এই নহয় এই মোৰ লগৰতো মই যোনদিনাখন দিছো, সেইদিনাখনহে নাই অহা। মোৰ লগৰ বহু তে দিব গৈছিল ন, সিহঁতক সুধিছো সিহঁতৰ তেনেকুৱা প্ৰশ্ন বহুত আহিছিলে আ মই যোনদিনাখন গ'লো সেইদিনা খন নাই আকৌ। মানে সদায়তো কুৱেচনৰ মানে প্ৰশ্ন কাকত বেলেগ বেলেগ হয় যে।
বেলেগ বেলেগ হয় অ'।
মই বোলো সেইটো কাৰণে চাগে। আৰু এনেকুৱা যে সময়বোৰ যে ধৰ আজি দেওবাৰ আৰু এবছৰৰ পিছত কিমান হ'ব তেনেকুৱা আহে নাই। এ আমাৰ আমাৰ দিনাখন তেনেকুৱা একোৱেই নাহিলে, আমাৰ দিনাখন তেনেকুৱা একোৱে নাহিলে।
এনডৰ কিবা আছিলে ন?
অ' সেইবোৰ আমাৰ দিনাখন একোৱে নাহিলে, মই তেনেকুৱা মানে মই আগৰ প্ৰশ্নবোৰ চাইছিলো আহা দেখিছো। চাই গৈছিলো, তেনেকুৱা তেনেকুৱা নাহিলে একো।
অ'।
অ' এইবাৰ পৰীক্ষা বহুতৰ ভালো হৈছে বহুতৰ বেয়াও হৈছে।
কিন্তু ভালকে পঢ়িলেতো ভালেই হব ন।
অ' মানে মই বেছি খিনি সুধিছো বেয়া মই কেইটামানৰহে ভাল হোৱা শুনিছো।
উম, তান আহিছে চাগে প্ৰশ্নবোৰ।
অ' এইবাৰ হেৰি পেটাৰ্ণটো অলপ হেৰি হয় মানে। প্ৰশ্নৰ সলনি কৰি দিছে আগতে ধৰ এঘন্টা তেনেকে কৰি দিছিলে কিন্তু আমাক না হেৰি অলপ চেঞ্জ মানে সলনি কৰি দিয়াৰ কাৰণে অলপ টান আহিছে চবেই কৈছে বহুত টান আহিছে। মইতো প্ৰথম দিছো, মই ইমানকে নাজানো মানে মোৰ লগত ধৰ চাইডত মানে কাষতে বহি আছিলে জাৰ পৰিছিলে। তাৰপিছত শেষ হোৱাৰ পিছত আমাৰ মানে তেতিয়া এই ফটো-চটো উঠাইছিলে উঠোৱা পিছত সিহঁতে কৈছে এইবাৰ বহুত টান আহিছে।
অহ আৰু তো সেয়া তোমাৰ পৰীক্ষাবোৰতো কম্পিউটাৰতে হয় ন। কম্পিউটাৰ এটা এটা দিয়ে নেকি?
অ' কম্পিউটাৰ এটা এটা দি দিয়ে সকলোকে, মানে এটা এটা ৰুমত পঞ্চাশ তাক ষাঠিটাকে ল'ৰা-ছোৱালী বহাই দিয়ে, তাৰ পিছত হেৰি উম তেনেকে তিনি
ষাঠিটা-পঞ্চাশ। টা দিয়ে ন।
অ' হেৰি মই পৰিছিলো ডিব্ৰুগড় বিশ্ববিদ্যালয়।
অ' ডিব্ৰুগড় বিশ্ববিদ্যালয়।
অহ।
তাত তোমাৰ কম্পিউটাৰ চবকে এটা এটা দি দিয়ে মানে।
হা?
কম্পিউটাৰ এটা এটা দি দিয়ে চবকে।
অহ চবকে এটা এটা কম্পিউটাৰ দি দিয়ে।
উম, এখন বেঞ্চত বহাই নে ক'ত বহাই?
নহয়, এনেক বেলেগ বেলেগেকে হেৰি দি দিয়ে চকী দি দিয়ে।
অহ মানে চকী দিয়ে।
অহ বেঞ্চ নহয় এনেকে এটা এটা কম্পিউটাৰ দিয়ে এখন এখন চকী দিয়ে। দহ টকীয়া। চবকে বেলেগ বেলেগ ধৰ পঞ্চাশটা কম্পিউটাৰ পঞ্চাশখন চকী তেনেকে দি দিয়ে।
উম।
মানে হেৰি অহ, অহ, মই এইবাৰ প্ৰথমহে দিছিলো মই ভালকে গম পোৱা নাছিলোঁ। তাৰ পিছত দেখিছোঁ মানে তাত আহ বিশ্ববিদ্যালয়খন গৈছো ন তাত। উম হেৰি দুটা হেৰি দিছে জেগা দিছে মানে এটা আমাক আমি যোনখিনি বৈছো বেলেগ এফালেও এটা। পৰিছিলে মানে এটা বড়ো বিভাগৰ ওচৰত দিছিলে তাত দুটা ৰুম দিছিল। তাত প্ৰায় দেৰশ মান ল'ৰা ছোৱালী দিছে দুটা ৰুমত মিলাই আৰু আৰু এটা ইফালেও তেনেকে ডেৰশ মান ল'ৰা ছোৱালী পৰিছে আৰু তেনেকে সেই প্ৰায় তিনিশ চাৰিশ মান ল'ৰা ছোৱালীয়ে দিছে নহয় হেৰি তিনিশ চাৰিশটা কম্পিউটাৰ দিছে চবকে।
অহ, অহ, অহ,
আমাৰ তোমাৰ তেজপুৰত নপৰিলে এটা ল'ৰা হেৰি হা
কিমানখিনি বোলো কম্পিউটাৰ লাগে।
অহ,
উম, উম।
আৰু ন নজনাবোৰ শিকাই দিছে কিন্তু এই পুৰা মানে তাত থকা